আহ অ নমস্কাৰ নমস্কাৰ
আহ আহ আছেনে ভালে
অ ভালে আছো দিয়া তুমি
অ আছো আছো কি খবৰ পাইছে আপোনাৰ হেৰি কি কৰি আছে এতিয়া আপুনি
অ এনেই আছো আপুনি কি কৰি আছে
কৰ্মচাৰীৰ পৰা আহি ঘৰত পাইছোহি অলপ চাহপানী খাই ৰেষ্ট লৈছোঁ
অঁ অ
পিছে এ আপোনাৰ লগত অলপ কথাই পাতো বোলো
অ কচোন কি কথা পাতা
অ দিয়াচোন কোৱা কি কথা পাতা সামাজিক মাধ্যমৰ বিষয়ে
অ সামাজিক মাধ্যমৰ আমি কথা পাতিলে হেৰি আমি আজি এ কলেজত বহি থাকোতে দেখিলোঁ বিৰতি হ'লে বহুতে ফেচবুক ইনষ্টাগ্ৰাম বা ইউটিউব খোলে হয় নে আগতে বিৰতিৰ সময়ত আমি বহি বহি কথা পাতিছিলো এতিয়া যে সামাজিক মাধ্যম মাধ্যয়মত সময় কটোৱাটো বেছি হৈছে। তোমাৰো নেকি এনেকুৱা লাগে?
হয় হয় এইটো তুমি ঠিক কৈছা আজিকালি যিহেতু এনেকুৱা দেখা গৈছে। মোৰ ঠিক সেইদৰে লাগে কেতিয়াবা বন্ধু লগত। একেদৰে বহি থাকোঁতে সকলোৱে নিজৰ নিজৰ ফোন চাই থাকে। তেতিয়া আগৰ দৰে হাঁহি ধেমালি আৰু আদ্দা কমি যায় কমি আহিছে যিহেতু।
হয়।
অৱশ্যে ক'ব গ'লে সামাজিক মাধ্যমৰ কিছুমান ভাল দিশও আছে।
উম।
আৰু কিছুমান বেয়াও দিশ আছে তোমাৰ মতে ইয়াৰ। এটা ডাঙৰ লাভটো কি বুলি ভাবা?
মোৰ মতে দূৰত থকা মানুহৰ লগত যে সহযোগ সহজে যোগাযোগ ৰাখিব পাৰি সেইটোৱে এক বহুত প্ৰকৃত লাভ বুলি ক'ব পাৰি আমাৰ কিছু কিছুমান আত্মীয় বাহিৰত থাকে তেওঁলোকৰ খবৰ আমি সহজে পাওঁ। লগতে বহু শিক্ষামূলক পেজ আৰু ভিডিঅ' থাকে। সেইবাবে সেইবোৰ চাই নতুন নতুন কথা শিকিব পাৰি তুমি সামাজিক মাধ্যয়ম একদম বেছি কিহৰ বাবে ব্যৱহাৰ কৰা?
মই ক'ব গ'লে মই বেছি স সময় বন্ধু বন্ধু বোৰৰ খবৰ লোৱা সম মাধ্যমৰ দ্বাৰা আৰু কিছুমান শিক্ষামূলক ভিডিঅ' চাওঁ। নিউচ চাওঁ কিন্তু এটা কথা ক'বলৈ গ'লে কেতিয়াবা অলপ বেছি সময় পাৰ হৈ যায় ভাবোঁ যে দহ মিনিট মান চাম কিন্তু কেতিয়াবা আধা ঘন্টা হয়। আৰু কেতিয়া বা বেছিয়ে হৈ যায় তোমাৰো কিয় এনেকুৱা কোৱা অনুভৱ হৈছে নে কেতিয়াবা?
হয় দেই হয় সঁচাকে বিশেষকৈ ৰিলচ বা শ্বৰ্টচ ভিডিঅ' চাই দেখিলে সময়ৰ হিচাপে নাথাকে।
পিছে পিছত ভাবোঁ এই সময়খিনি যদি প অহ কিন্তু সোমাবই পৰা নাই তোমাৰ ঘৰত এই বিষয়ে কি বা কয় নেকি?
অহ। অ মাজে মাজে কয় যি চাব লাগিব চোৱা কিন্তু দিনতটো ফোনতে নাথাকিবি। বুলি কয় আৰু কেতিয়াবা। দেউতাও কয় যে সামাজিক মাধ্যম ব্যৱহাৰ কৰাটো ইমান ভাল নহয়।
হয়।
এ মই ভাবোঁ যে তেওঁলোকে ঠিকে কৈছে। পিছে তোমাৰ ঘৰত হয় নেকি?
হে আমাৰ ঘৰতো একেই কয়। বিশেষকৈ খোৱাৰ সম সময়ত বা সকলোৱে একেলগে বহি- অ'- বহিলে ফোনৰ ব্যৱহাৰ কৰ- কৰি থাকিলে কয়। প্ৰথমতে অলপ বেয়া লাগিছিল। কিন্তু এতিয়া বুজিছোঁ যে সেই সময়খিনি ঘৰৰ মানুহৰ লগত কটোৱাটোৱে ঠিক আছিল।
অ'- তোমাৰ মতে সামাজিক মাধ্যমৰ কিবা বেয়া দিশ আছেনে?
ক'ব গ'লে মোৰ মতে, সামাজিক মাধ্যমত বহুতো বেয়া - বেয়া দিশ আছে। আৰু ক'ব গ'লে, কিছুমানে যিহেতু তাৰ দ্বাৰা ভুৱাঁ বাতৰি খবৰ পুৰি ঘূৰাই ফুৰে। আৰু কিছুমান মানুহে নাজানিলে, সেইবোৰ শ্বেয়াৰ কৰি দিয়ে। ধৰা তাৰোপৰিও কেতিয়াবা অযথা সময় নষ্ট হয় সামাজিক মাধ্যমৰ দুটা কাৰণে। সেইবাবে মই দেখোঁ যে সামাজিক মাধ্যমটো ইমান ব্যৱহাৰ কৰাটো সঠিক নহয়। তুমি পিছে তোমাক কেতিয়াবা কিবা ভুৱা বা তৰি কোনোবাই দিছেনে?
হৈছে দেই, হৈছে। এবাৰ এটা খবৰ দেখি সচ চাঁ বুলি ভাবিছিলোঁ মই। পিছত গম পালোঁ সেইটো একেবাৰে ভুল আছিল। ই তিয়াৰ পৰা যিকোনো খবৰ শ্বেয়াৰ কৰাৰ আগত ভালদৰে চাই লওঁ মই এতিয়া। অ'- মোৰ মতে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে এইটো বহুত দৰকাৰ। তোমাৰো এনেকুৱা কিবা- কেনেকুৱা অভিজ্ঞতা আছে অ'- হৈছে?
ছে হৈছে। এবাৰ মোৰ এজন বন্ধুৰ এটা ভিডিঅ' পঠাইছিলোঁ। প্ৰথমতে সি সঁচা বুলিয়েই পেলা সঁচা বুলি লাগিছিল। কিন্তু পিছত আন ঠাইত চাই গম পালোঁ যে, বহু দিন আগৰ ভিডিঅ' হৈছি লে তো। তেতিয়াৰ পৰা যিকোনো বস্তু দেখিলে বিশ্বাস নকৰোঁ। তুমি পিছে সামাজিক মাধ্যমত বেছি কাক ফ'ল' কৰা?
মোৰ বেছিভাগ শিক্ষামূলক পেজ বা সেই কেৰিয়াৰ পেজবিলাক হে ফ'ল' কৰোঁ মই। মাজ মাজে - মাজে ৰান্ধনী, ভ্ৰমণ, আৰু বিজ্ঞানৰ ভিডিঅ'ও চাওঁ। সেইবা বে সেইবোৰ চাই কিছুমান কথা তুন কথা জানিব পাৰি। অৱশ্যে মনোৰঞ্জনৰ ভিডিঅ' চাইয়ো ভাল লাগে। কিন্তু বেছি সময় নষ্ট কৰিব ন কৰিবলৈ চেষ্টা কৰোঁ। তুমি কেনেধৰণৰ বি- ভিডিঅ' চোৱা পিছে?
মই বেছিভাগ ক'ব গ'লে, শিক্ষামূলক ভিডিঅ' চাওঁ। আৰু তাৰ লগতে ক্ৰিকেট ফুটবল, আৰু টেকন'লজিৰ কিছুমান চেনেলো চাই মই বহুত ভাল পাওঁ। আৰু কেতিয়াবা নতুন মোবাইল বা কম্পিউটাৰৰ বিষয়ে জানিবলৈ ভিডিঅ' চাওঁ। এ মই ক'ব গ'লে মাজে - মাজে ৰিল চাওঁ, অলপমান সময় কটাও। তোমাৰ লগতো এনেকুৱা হয়নে?
হয় দেই, হয়। অ'- ভাবোঁ অলপ জিৰণি লওঁ, অ'- কৰ্মস্থলিপৰা আহি কিন্তু ৰিল চাই - চাই থাকোঁতে কেতিয়াবা আধা ঘণ্টা পাৰ হয়, গমে নাপাওঁ। সেইবাবে এতিয়া পঢ়াৰ সময়ত সামাজিক মাধ্যম নুখুলোঁ। প্ৰথমে কাম শেষ কৰোঁ। তাৰ পিছতহে অলপ চাওঁ। তোমাৰ ঘৰৰ মানুহে সামাজিক মাধ্যম ব্যৱহাৰ কৰে নেকি?
কৰে - কৰে। মায়ে কেতিয়াবা ফেচবুকৰ আত্মীয়ৰ লগত খবৰ লয় ফেচবুকৰ দ্বাৰা আৰু দেউতাই নিউজ আৰু কিছুমান দৰকাৰী তথ্য চাই কিন্তু তেওঁলোকে বেছি সময় নাথাকে। দেউতা সদায় কৈ যে ফোনৰ যিমান সময় দিয়া। নিজৰ মানুহৰ লগতো সিমান সময় দিয়াটো উচিত এ ক এই মই ভাবো যে এই কথাটো বহুত ভাল লাগে। পিছে তোমাৰ কি মত তাৰ ওপৰত
মোৰো ঠিক হেৰে সেই দৰেই লাগে। কেতিয়াবা আমিও‌ ঘৰত থাকিও সকলো নিজৰ নিজৰ ফোনত ব্যস্ত থাকো। তেতিয়া মুখামুখিাকে কথা পতাৰ সময় কমি যায় মই ভাবো। দিনটোত অলপ সময় পোন আঁতৰাই ৰাখি ঘৰৰ মানুহৰ লগত বহি কথা পাতিলে মনটো বহুত ভাল লাগে তোমাৰো নেকি তোমাৰো এনেদৰে লাগে নেকি?
হয় হয় একেবাৰে লাগে সামাজিক মাধ্যম আৰু জীৱনৰ এটা অংশ যিহেতু গোটেই জীৱন অ আমি যদি সময় চাই ভাল বস্তু চাই বা সচেতন ব্যৱহাৰ কৰোঁ। তেন্তে ইয়াৰ লাভো দেখা পাওঁ। পিছে পিছে তুমি এটা কথা শুধো তোমাক।
আহ
তুমি নিজৰ ফটো বা কিবা পষ্ট সামাজিক মাধ্যমত বেছিকৈ দিয়া নেকি? নে কম দিয়া?
মই বেছিকৈ নিদিও। কেতিয়াবা বিশেষ অনুষ্ঠান বা মোৰ বন্ধুবোৰ লগত ক'ৰবাত ফুৰিবলৈ গ'লে দুই এটা ফটো দিয়া যায়। কিন্তু ৰ সদায় উম। ম ডেইলি মানে পষ্ট ভিডিঅ' এনেকৈ দিয়াৰ অভ্যাস নাই বাৰু মোৰ। অ মোৰ মতে সকলো কথ- এ সামাজিক মাধ্যমত দিয়াটো উপযুক্ত বুলিও মই নাভাবো। তুমি কেনেকুৱা?
অ মোৰো একে মই বেছি পষ্ট নিদিওঁ কেতিয়াবা ভ্ৰমণলৈ গলে বা কিবা ভাল মুহুৰ্ত থাকিলে তেতিয়াহে দিওঁ আৰু ক'ব গ'লে বাক- সেই সময়ত নিজৰ কামবোৰত মন দিয়ক। মোৰ মতে বাস্তৱ জীৱনটো বেছি গুৰুত্বপূৰ্ণ। তোমাৰ কেনে লাগে পিছে এনেও
ময়ো সেইদৰে ভাবো দিয়ক কেতিয়াবা দেখো কিছুমানে বাহিৰত ঘুৰিবলৈ গ'লে বেছিভাগ সময় ফটো উঠাতে ব ব্যস্ত থাকে। কিন্তু ঠাইখন উপভোগ কৰিবলৈ পাহৰিয়ে যায়। এ সেই ময়ো ভাবো স্মৃতি মনত ৰাখিব লাগে। কেৱল ফোনত নহয় তোমাৰ তোমাৰ লগত কেনেকুৱা হৈছে এনেকুৱা ফোনত নহয় তোমাৰ নিজৰ লগ বন্ধুৰ লগতো অলপ টাইম দিব লাগে। তোমাৰ লগতো এনেকুৱা কেতিয়াবা হৈছে নেকি?
হৈছে হৈছে বহুত বাৰ হৈছে জবাৰ পৰিয়ালৰ লগত ফুৰিবলৈ গৈছিলো। প্ৰথমতে মই ফোনত ফটো উঠাইছিলো। পিছত দেউতাই কলে ফোনটো অলপ থৈ চাৰিওফালে চোৱা। তেতিয়া বুজি বা যে সঁচাকৈয়ে ঠাইখন কিমান ধুনীয়া। আৰু হেহ তেতিয়াই মই বুজিলো যে সঁচাকৈয়ে এই ঠাইখন উপভোগ কৰাটো বেছি দৰকাৰ বুলি। তোমাৰ কিবা মান যায় নেকি?
সামাজিক মাধ্যমৰ সহায়ত সম্পৰ্ক সলনি হৈ হয় বুলি।
অলপ হৈছে যেন লাগে আগতে আমি বন্ধুবোৰ লগত বহি বহি কথা পাতিছিলো। এত এতিয়া কেতিয়াবা মেছেজ কৰিয়ে গ কাম শেষ কৰি দিওঁ। যদিও সামাজিক মাধ্যমে দূৰৰ মানুহক ওচ তৰ আনিছে কিন্তু কাষৰ মানুহৰ লগত সময় কটোৱাটো কমি যোৱা যেন লাগে এতিয়া। তোমাৰো এইদৰে লাগে নেকি?
হয় হয় মোৰো ঠিক সেইদৰে লাগে সেইবাবে মই চেষ্টা কৰো যে বন্ধুৰ লগত। লগ পালে, ফোনত কম সময় দিম মুখামুখীয়াকৈ বেছি কথা পাতিবলৈ তেতিয়া কথা পাতিও ভাল লাগে, মনটো ফ্ৰেছ হয়। পিছে তোমাৰ বন্ধুবোৰে কেনেকুৱা চেষ্টা কৰে?
হ কৰে দেই আমি কেইজনমান ঠিক কৰিছো একেলগে বহিলে প্ৰয়োজন নাথাকিলে ফোন নাচাওঁ, এতিয়া কলেজৰ ক কলেজৰ কথা ঘৰ ৰং ঘৰৰো কথা, খেল -ধেমালিৰ কথা বহু আৰামকৈ পাতিব পাৰো। সঁচাকৈ সেই আন্ড আনন্দতো অলপ বেলেগেই। তোমাৰ মতে সামাজিক মাধ্যমত ব্যৱহাৰ কৰাটো আটাইতকৈ কি কথা মনত ৰাখিব নালাগে?
মোৰ মতে আটাইতকৈ দৰকাৰী কথাটো হ'ল সময়ৰ হিচাপ ৰাখিব লাগে। আৰু সামাজিক মাধ্যম চাব পাৰো কিন্তু তাৰ বাবে নিজৰ পঢ়া বা ঘৰৰ কাম আদি পাহৰিব নালাগে। অ এতিয়া চেষ্টা কৰো যে প্ৰয়োজনীয় কামবোৰ প্ৰথমে শেষ কৰিবলৈ। তাৰপিছত অলপ সময় সামাজিক মাধ্যমত ব্যৱহাৰ কৰোঁ।
উম।
সেয়ে মই ভাবো আৰু।
উম হৈছে দেই আ আগতে খালী সময় পালে আৰু ফোনটো হাততে লৈছিলো এতিয়া প্ৰথমে ভাবো সঁচাকৈ এতিয়া হা সামাজিক মাধ্যম চোৱাৰ প্ৰয়োজন আছে নে নাই ন?
অ ঠিকে কৈছে, আগতে খালি সময় পালে এনেকুৱা কৰিছিলো। এতিয়া সামাজিক মাধ্যমৰ কাৰণে, এনেকুৱা কৰা নাযায়।
হয় হয় ঠিকে ঠিক আছে। ঠিকে আছে বাৰু, ভাল লাগিল কথা পাতি।
অ মোৰ বহুত ভাল লাগিল।
কথা পতা নাছিলো এই বিষয়ত আমি।
অ অ, ঠিকে লাগিল মোৰো ভালে লাগিল।
ঠিক আছে দিয়ক ধন্যবাদ।
ধন্যবাদ।